হেল্ল'।
অ' কি খবৰ?
মোৰ ভালেই দিয়ক কওকচোন।
এ আছোঁ আছোঁ বেয়া নহয় ব্যস্ত আছে চাগে?
নাই নাই তেজটো নাই, এতিয়া ৰেষ্টে কৰি আছোঁ। কমৰ পৰা অহাৰ পিছৰ পৰা মই, ভাবিলোঁ এইবাৰ যে খবৰ ল'ম বুলি সেইকাৰণে আপোনাক সুধিছিলোঁ।
নাই ঠিকে আছে ঠিকে আছে ময়ো ভাবি আছিলো বহুত দিন খবৰ চবৰ লোৱা নাই। বোলে এবাৰ ফোন কৰি খবৰটো লওঁ কেনেকুৱা আছে। কাম চলি আছে আপোনাৰ?
এতিয়া চলি আছে দিয়ক আৰু, মানে সদায় চলাই আছোঁ আৰু আমিতো সদায় ওলাই যাব লাগে। কামক লৈ আপোনাৰ কেনেকুৱা কাম চলিছে?
চলি আছে, কামবোৰ হৈ আছে আৰু। আমাৰো ডিজাইনিঙৰ কাম হয়তো।
পাৰ্চনেলি আপুনি মানে আপোনালোকৰ অফিচ আছে নে, আপুনি কিবা হেৰিৰ লগত আছে জড়িত হৈ?
আমাৰতো গ্ৰাফিক ডিজাইনিঙৰ হয় ত' আমাৰ বেছিভাগ কাম এ বেংকৰ উন্দাৰত হয়, বেংক সম্পৰ্কীয় কিছুমান কাম হয় আৰু।
আচছা, মুৰ একদম বিশেষ মানে একদম নলেজটো নাই এনে জানো ৰেচপেক্টিভ এটা মানে প্লেটফৰ্ম বুলি কিন্তু তাত মানে কেনো ক'ত ধৰণৰ কেনেকুৱা কি এইটো যে এটা মানে আহৰণ কৰিব লাগে প্ৰফেচনেলি শিকিব লাগে, সেইটোক লৈ মোৰ নলেজ আছে বাকী মই মানে তাৰ ভিতৰত কি হয় একো আইদিয় নাইতিয়া মই সেইকাৰণে সুধিছিলো আগতে এদিন আপোনাক।
এই অ জানাতো সঁচাকৈ বৰ প্ৰয়োজন হয় কিছুমান বস্তু। আমাৰ কাম বোৰ অ মানে যিকোনো ধৰক এটা বেংকৰ ভিতৰত আপুনি যেতিয়া যাব। বা এ টি এম এটাৰ ভিতৰত যেতিয়া যায় তাত ৱালত যিবোৰ ডিজাইনিং আপুনি দেখা পাই।
হুম হুম হুম।
সেইবোৰ আমাৰ নিচিনা কোনোবাই বনোৱা হয় আৰু বেছিভাগ আমাৰ এছ বি আৰ কাম বোৰ হয়।
আচ্ছা।
হয়। ত' আমাৰ নতুন বুলি নহয়। পুৰণি ব্ৰাঞ্চো যদি পুৰণি কাম কিছুমানো হয় নতুন বুলি নহয়। অ' কাৰোবাৰ ধৰক কিবা এখন বেনাৰ বেয়া হৈছে, বা লাইট এ এটা ভাঙি গৈছে ত' সেইবোৰৰ মানে আমি বনাই দিওঁ আৰু। আৰু নতুন থাকিলে পুৰা সম্পূৰ্ণকে আমি বনাই দিওঁ।
আচ্ছা, মানে এইটো কনট্ৰেক্ট তাইপ নেকি মানে কনট্ৰেক্ট চিষ্টেম।
কণ্ট্ৰেক নহয়, এইতো আমাৰ আ ম মানে মাৰ্কেটিং টিম আছে।
আচ্ছা।
ত' মাৰ্কেটিং সেই দলটোৱে বা গৈ পেলাই তেওঁলোকে কথা পাতে আমাৰ ভাইনডৰ হয় আচলতে।
অঁ।
অঁ এছ বি আই। ত' এনেকে কাম হয় আৰু বেছিভাগ বেংকৰে প্ৰায়বোৰ বেংকৰে হয় বুলি ক'ব পাৰি। কিন্তু আশী শতাংশ আমাৰ এছ বি আইৰে কাম হয়।
অঁ, এতিয়া গুৱাহাটীতে আছে চাগে আপোনাৰ অফিচ নেকি?
উম হুম হু।
আচ্ছা তেনেকুৱা গৰমটো যে যেনেকুৱা পৰিছে মানে ভাবিব নোৱাৰি আৰু এতিয়াতো আজি দুদিনৰ পৰাই এই দুদিন নে তিনিদিন গ'ল এতিয়াতো বৰ বহুত ভালে,
এই অঁ বৰষুণ বৰষুণটো দিয়া অকমান ঠিকে আছে আৰু।
আৰু, নহ'লে ওলাই যাব লাগে যে সদায় ৰাতিপুৱা এ ঘৰত থ কাৰ খিনিৰো মানে যিমানখিনি আহি পেলাই গম পাওঁ, ঘৰত থকা খিনিও শান্তি থাকিব নোৱাৰে যেনেকুৱা গৰম। পৰিছে, আমিতো আৰু একদম শাস্তি বহুত হৈছে মানে এনেকুৱাতে দি থা কিলে তো মোৰো লাগিছে যে মানুহ ঢুকাই যাব মানে মানুহ মৰি যাব। সকলোৱো তো মানে বস্তুতো ল'ব নোৱাৰে ন, এচি হওঁক
নাই নাই নোৱাৰে আৰু বাহিৰত ঘূৰা মানুহবোৰত ক'ত আৰু ইমান হা মানে বাও সুবিধা খিনি পাব ভিতৰত থকা খিনি বাৰু। ঠিকে আছে, এতিয়া বাহিৰত ঘূৰা মানুহৰ কাৰণে সুবিধাই হয়, আপোনাৰতো ইয়াতে গুৱাহাটীতে।
অঁ মোৰ ইয়াতে গুৱাহাটী আপোনাৰ গুৱাহাটী হাইকোৰ্ট আমাৰ বাৰু এতিয়া আপোনাৰ ছামাৰ ভেকেশ্যচন চলি আছে। এ হাই কোৰ্টৰ, বাকী আমাৰ উম উম দিছে এতিয়া বন্ধ, কেলেণ্ডাৰটো কিয় চোৱা নাই মানে মই আ আপোনাৰ হ'ল আঠ বছৰ হ'ল এতিয়া, এনেই ঘৰটো মোৰ মানে ইয়াতে কিন্তু আঁহ হলিডে বুলি কথা নাই আমাৰ বাৰু চেম্বাৰ থাকে যে যাবই লাগে, যেনেকে শনিবাৰ আমাৰ বন্ধ থাকে, এটা শনিবাৰ মানে আপোনাৰ মাহৰ ফাৰ্ষ্ট থাৰ্ড উইক টো, চেটাৰডে বন্ধ দিয়ে আমাৰ, ত সেই দুটা দিনো আমাৰ মানে চেম্বাৰ যাবই লাগিব। বিকজ চেম্বাৰত কাম হৈয়ে থাকে আৰু বাকী কত যি সেই দিনাখন হয় নৰ্মেল যিটো লোৱাৰ কোৰ্ট আমাৰ আছে, আমাৰ বিশেষকে আমাৰ মেট্ৰ' আৰু কামৰূপ যিটো ৰুৰেলৰ আমিন গাঁও, সেই দুটা কোৰ্টত মানে মই কৰি আছো ধৰক ইমান বছৰে। কৰি আছো, শিকি আছো দিয়কচোন আমি কেতিয়াও জানো হোৱা বুলি ক'ব নোৱাৰো ব লাইফ টাইমটো মানে আহে আৰু, শিক্ষা বুলিয়ে ক'ব পাৰি, এ তেনেকুৱাকে এ এতিয়া মানে জাষ্ট হাই কৰ্টৰ কাম খিনি অকনমান কমিছে বা অলপমান সেই হেৰিটো কমিছে সিজি ভিজিটো। তাৰ কাৰণে এইখিনিয়ে অলপ কিন্তু লোৱাৰ কৰ্টো কেলেণ্ডাৰটো বেলেগ যে সেইকাৰণে ইহঁতে, ফল আপ নকৰে ইয়াৰে বন্ধ নাথাকেও আমাৰ গোটেই বছৰ জুৰিয়ে চলি থাকে। তেনেকুৱা আছে আ জি গৈ পাই মই গৈছিলো আজি মেট্ৰ' গৈ পাই তাৰ পৰা বাহিৰ বাহি আমিন গাওঁ গ'লো। আহি পেলাই, আহি পাইছো গধূলি সাতটা মানত আহি পাই আৰু মানে চট পটাই থকা ন গোটেই দিনটোৰ গৰমতটো লাগিয়ে যায় যে গাত আহি আৰু মানে শান্তি নাই এনে আছো ৰ বাগৰি।
বহুতখিনি হয়।
অ' দূৰত মানে কি আমাৰ কাৰণে আমাৰ অ' মানে কি আৰু ইউজটো গৈ গ'ল মানে গুৱাহাটীতে পঢ়িলো ন' এতিয়া মোৰে মানে ধৰকচোন অনুভৱ অভিজ্ঞতাটো কেনেকুৱা যে মানে আমাৰ ট্ৰেন্সপৰ্টৰ প্ৰব্লেম নাই। প্ৰথম কথা এক ঘন্টাত যাই পোৱা যায়, ডিচটেন্স হয়তো মে কৰিব পিছত ভৱিষ্যতে আৰু দশ বছৰ পিছত যিটো ট্ৰেফিক হ'ব সেই হিচাপে এই ডিচতেন্ঞ্চটো আহি যাব। অ' বৰ্তমান যেনেকুৱা হৈ আছে সেই আমাৰ পৰাতো বহুত মানুহ যায়। মানে গুৱাহাটী হাই কৰ্ট বুলি ক'লে আপোনাৰ অকল এডভোকেটৰ কাম কৰা জেগা নহয় ন', সৰু সুৰা ভেন্দৰ তাৰপিছত আপোনাৰ এই মহৰী আৰু যিবিলাক ষ্টাফ থাকে ফৰ্থ গ্ৰেড, থাৰ্ড গ্ৰেড। মেক্সিমাম মানে এই আমাৰ হাজো, বৰপেটা নলবাৰী গুৱাহাটী খিনিতো থাকিবই দিয়কচোন। কিন্তু ইমান এনে এনেকুৱা সোমাই সৰু-সৰু জবত এনেকুৱা সোমাই আছে ধৰক মই আজি ইমান বছৰত লগ পাই পাই তেনেকে চিনাকি হৈ গৈছো। গাড়ীত অহা-যোৱা কৰি সকলোৱে মুছলিম। মানে পে যদি মানে মেৰিড হয় বা আনমেৰিডো হয়, আনমেৰিডখিনি বাৰু ৰুম লৈ পেলাই থাকি দিলে। কিন্তু মেৰিডখিনি থাকে ন', ত' ৰাতিও কিবা কৰি পেলাই ৰঙিয়াও, ৰঙিয়াৰ পৰাও জব কৰা আছে মানে। ত' সেই হিচাপেতো মই বহুত ওচৰত মানে কোম্পেনীত এনেই মই আপোনাৰ জালুকবাৰী গ'লে টুৱেণ্টি নাইন কিলোমিটাৰচ আৰু সেইফালে মানে মই টাইমটো চাওঁ, ৰাতিপুৱা মই আঠটাত ওলাই দিওঁ। চাৰে আঠটা মানত জালুকবাৰী পাই যাওঁ, যিটো স্পীডত যায় আৰু আ গাড়ী আৰু তাৰ পৰা সেইখিনি বিশ মিনিটমান লাগে। আৰু গ মোৰ ওচৰে পাজৰে তো আছিল, মানে নিজৰ আমাৰ প্ৰফেচনৰ মানুহ। সেইকাৰণেও কেতিয়াবা নহয়, কেতিয়াবা কিবাকিবি এনেকুৱা হেল্প পোৱা যায় যে, লগত যাব পাৰো আৰু। বাকী মই বাছৰে অহা যোৱা কৰি আছো ইমান দিনে আৰু চেম্বাৰো আমাৰ আছে জালুক জালুকবাৰীত আছে আপোনাৰ আৰু উজান বজাৰ আপোনাৰ হাইকৰ্টটোৰ ওচৰতে। তাতো আছে, আৰু আমাৰ পাণবজাৰত এটা যিটো ফাৰ্ষ্ট আমাৰ পুৰণি আছিলে মানে থাৰ্ড ফ্ল'ৰত আছে, বহুত ওপৰত সেই বিল্ডিংটো একদম মেইন পাণবজাৰতে আছে। ত' আমাৰ এনেকে মানে তিনি এতিয়া জেগা আছে য'ত মানে এ ধৰক এতিয়া আপুনি গুৱাহাটীত থাকেতো মানে যদি গুৱাহাটীত থাকে আপোনাৰ মানে প্ৰব্লেম একো নাই যে আপুনি আহি যাব উজান বজাৰ এতিয়া আপোনাৰ ভাবকচোন, ছয়গাঁৱৰ মানুহজনে আহি পেলাই আপোনাৰ উজান বজাৰ আহিব দিগদাৰ পাব ন', এই তেনেকুৱাই কালি যেনে তেনেকে উম অহা কালি আছে মোৰ দুটামান আৰু। কনচালটেশ্যচন, ইহঁতক আহিব বিচাৰিছে। এনেতো বাই ফোন কল মই এভেইলেবল থাকোৱেই ধৰক, দিনটোত মানে মিনিমাম বিশটা মান ফোন কল ৰিচিভ কৰা যায়। সেইটো হৈ গৈছে আৰু সেইটো ডাঙৰ কথা নহয়, সৰু সুৰা কথা চলিয়ে থাকে। কিন্তু এ কিছুমানে বিচাৰে ন' মানে বয়সস্থ মানুহখিনিয়ে অলপ ফেচ টু ফেচ ডিল কৰিব, ত' সিহঁতৰ কাৰণে মোৰ এতিয়া স্পেচ অলপ প্ৰব্লেম হৈ যায়। আৰু কালি মানে দিনটো নাছিলে, নগ'লেও হ'লে কিন্তু কালি মই ৰাতিপুৱাই যাব লাগিব, কালি জালুকবাৰীটোত আছে মানে। মাতিছো এইফালৰ মানুহ, ত' সেইখিনিৰ কাৰণে অলপ চব চাব লাগে, এই এ আৰু মানে এইটো আচল জীৱনটো মানে সৰুতে ভাবিছিলো যে ডাঙৰ হ'লে ভাল হ'ব। এ জীৱনটো ভাল হৈ যাব আমাৰ, এ উল্টা হৈ গৈছে ন' এতিয়া, সৰুত গুচি যাব মন গৈছে। সৰুত সৰু হৈ থাকিলে ভাল আছিলে।
দায়িত্ব কমি থাকিলে হয়।
অ, তেনেকুৱা একজেক্টলি মানে কিয় এতিয়া এনেকুৱা লাগে যে আজি দিনটো ভাল ভালকে চলিব লাগে মানে এতিয়া আজি মই যদি ভালকে থাকো, টোপনিতো ভালকে যাওঁ। তেতিয়াহে কালি মই মানে দৌৰিব পাৰিম কামৰ কাৰণে
সেইটোৱে-সেই। সেইটোৱে মেইন কথা সেইটোৱে আৰু যিমানে আপুনি ডাঙৰ হৈ আহি থাকিব, সিমানে আপোনাৰ দায়িত্ব বুজা বাঢ়ি
হয়, মানে-মানে টেনচনৰ সীমা নাথাকে। বাকীতো আপোনাৰ প্ৰফেশচনত ড্ৰেছকোট জোৰ পিন্ধি পেলাই আমি ওলাই গ'লে, ত পাৰ্চনেল লাইফ নাথাকে দিয়কচোন। গধূলিলৈকে, কিন্তু ঘৰতো যেতিয়া আহো মানে অলপ-চলপহে সময় দিব পাৰো, সেইটো এটা মানে-মানে আৰু মানে কি কয় এইটো চেত্ৰিপ্ৰাইছ বুলি ক'ব পাৰি ন, যে মানে আমি সময় ইনকাম চৰ্চৰ কাৰণে আমি কাম কৰো ন। আল্টিমেটলি, অকল জাস্তিত কৰি থাকিলে নহ'ব ন, জাষ্টি-জাষ্টি, কামো কৰিম। শিকিমো আৰু লগতে এটা চৰ্চ অফ ইনকাম লাগে, আহ আৰু আমাৰতো প্ৰফেচন তো কমে পায়, আপোনালোকে ধৰকচোন কিবা এটা প্ৰফেচনেলি শিকিছে কিবা এটা কৰিছে মাল ভালকে নিজৰ মানে যিখিনি কোৱালিফাই হ'ল বা আহ শিকি লৈছে ভালকে মানে প্ৰেক্টিচ কৰি সেইখিনি বস্তু আপোনাৰ কিবা এটাত লাগি গ'ল এটা আৰম্ভ হ'ল যদি আৰম্ভ হ'ল, যেনেকে মোৰ ভন্টিও মানে তাই বিটেক কৰা। ত সিহঁতৰ যেতিয়া লাগিব বা তাই কৰিছে যি যেতিয়া তেতিয়াই দেখিছো যে কাইণ্ড অফ মানে এগেইনষ্ট দি চেলাৰী বা ফিজ কাম হৈ আছে, আমাৰ তেনেকুৱা নহয়। আমিতো মানে ধৰকচোন আহ' সদায় যে ওলাই যাওঁ, আজি যে আপুনি পাব কিবা এটা সেইটো নহয়। মেইন থিং ইজ কামখিনি কালিৰ খিনি ঠিকে আছে নে নাই, আজি ৰেদি কৰিব লাগে, মানে ট্ৰাই টো মানে কি মানে কঞ্চিষ্টেচি বুলি কয় যিটো ন একেলেঠাৰে কাম কৰি থাকিব লাগে। ত' আহে অকনমান ফ্ৰাষ্ট্ৰেচনো আহে, অৱহেলাও আহে মানে কাৰণ কি হয় আমাৰ ফাৰ্ষ্ট জেনেৰেশ্যন লয়াৰ বুলি ক'লে প্ৰথম যিটো মানে পৰিয়ালৰ ফালৰ পৰা কোনোবা যদি প্ৰথমবাৰ হয় অলপ কষ্ট আছে অলপ লগাতকে বেছি কষ্ট আছে, এনেইতো কষ্ট কৰে আমাৰ প্ৰফেচনটো বৃত্তিটো কিন্তু সেইটো ক্ষেত্ৰ ত আকৌ মানে দেখিব দেখা পোৱা যায় ভিতৰত সোমোৱাৰ পৰা লাহে লাহে যিখিনি গম পালোঁ। যিমান গম পাইছো পাঁচ বছৰৰ পিছত, যদি পাঁচ বছৰৰ আগতে গম পালো হয় মে বি কোনো মানুহে সাহস নকৰে যে মই কিয় আহিলো, এনেকুৱা প্ৰশ্ন আহি যায় মানে।
কাৰণ প্ৰেক্টিকেল মানে লাইফটো বৃত্তিটোত আৰু মানে যিখিনি পঢ়িও অহা যায় ইউনিভাৰ্চিটি বা কলেজত। এই চেম আমাৰ প্ৰফেচনটোত একদম মানে কোনো ধৰণৰ মানে কানেকশ্বন নাই। কানেকশ্বন আছে বহুত মানে বহুত বহুত বেছি মানে আপুনি এইটো ক'ব নোৱাৰে যে কলেজত যদি ভাল কৰিছে চি মাইড বি গোৰিঙ টো গুড লিডাৰ বা গুড মানে এই প্ৰফেচনটোত ভাল হ'ব। সেইটো নহয় মানে, এইটোত মানে অকল পঢ়াটো আৰু আপোনাৰ কিমান স্পীডত আপুনি শিকিব পাৰে সেইটোতো লাগিবয়ে কিন্তু এটা ছেম টাইম আপোনাৰ যিখিনি পা পাৰ্চনেলিটি আছে আৰু প্ৰফেচনটোত আপুনি কিমানখিনি চেকৰিফাইচ কৰিব পাৰে, নোৱাৰে ন সকলোৱে মইয়ো নোৱাৰো কিছুমান ক্ষেত্ৰত, সেইটো বাধা আহিছ ছে তাৰ পৰাও শিকিছো যে মানে নহয়। কিছুমান বস্তুত ধৈৰ্য্য লাগে মানে সময় বহুত দিব লাগে। এনেকুৱা লাগি যায় সময়ে খতম হৈ যাব আমাৰ প্ৰফেচনৰ মানে শিকাই শেষ নহ'ব আৰু সেইটোৱেই আজি ফেক্ হয়, যেনেকে সৰুতে আমি এক্সাইটমেন্টত থাকো। আমি একদম মানে মোৰ আপোনাৰ ফাইভ ইয়াৰ্চৰ পৰা মই আমি ফাইভ ইয়াৰ্চৰ কৰ্চটো কৰিছিলো মানে মই। এনেই থ্ৰী ইয়েৰ্চৰো এটা আছে গ'মেই পায় আপোনালোকে, কিন্তু এই ফাইভ ইয়াৰ্চ- ত কৰাখিন একদম সৰু পৰা শিকো ন। ত' লাগিছিলে যে ফাইভ ইয়াৰ্ছটো বহুত টাফ, এণ্ড দেন তাৰ পিছত ভাল হৈ যাব চব। হৈছিলেও নোহোৱা নহয়, কিন্তু আপচ এণ্ড ডাউন বহুত থাকে। স্পেচিয়েলি মানে ফাৰ্ষ্ট জেনেৰেচন খিনিৰ কাৰণে মোৰ, ত' এই বস্তু- তো শিকি পেলাই যিখিনি বুজি পাইছো টো টো সিকি পেলাই যিখিনি বুজি পাইছো আজি মানে ধৰকচোন বহুতে ফোন কৰে। কিছুমান নতুন জেনেশ্যনৰ খিনিয়ে সৰু সুৰুা বাট বাচ্ছা বিলাকে যিবিলাক পাছ আউট কৰিছে সুধে যে কেনেকুৱা? তেতিয়া মই এইটোৱে গাই- ফুৰু যে মোৰ যিখিনি মই নিজে নিজে শিকিছো ন, তাই বা সেই ল'ৰাজনৰ বা ছোৱালীজনীৰ যিখিনি জুনিয়ৰ হয় আমাতকে যদি মোৰ পৰা শুনাৰ কাৰণে যদি অকনমান অকনমান আৰু স্পীডত কামটো হৈ যায় তাইৰ আগবাঢ়িব পাৰে। সেইটোয়েই তাইৰ কাৰণে ভাল ন, কাৰণ আমি সেইখিনি পোৱা নাই তাৰমানে, সেনেকে বহুতে ফোন কৰে কৰি সুধে যে কেনেকে কৰিছিলে আপোনালোকে ইমান কেনেকে আহি পালে, মই সেইটো গাইড কৰো। কওঁ যে কয় যে - আপোনাৰ নিচিনা কোনেও কোৱা নাই মানে, বেলেগক সুধিলে কয় যে পাৰিবা পাৰিবা হৈ যাব, মই সেনেকে আজি- এই বছৰত চাগে দহটামান কল পালো মই, যোনে মানে কামৰ কাৰণে নহয়, মানে এজ এ মানে ইণ্টাৰ্ণ কথা পাতিছিলে। আৰু আমিতো সিমান খিনি দিব পৰা হোৱা নাই। আমি আজিও শিকি আছো, এক্সুৱেলি দিব- পাৰিলে ভাল লাগে, কিন্তু এটলিষ্ট যিহেতু ফিজিকেলি নোৱাৰো। মানে প্ৰেক্টিকেলি কিন্তু মানে মই ফোনত বা হওঁক বা কেতিয়াবা লগো কৰে কৰ্টত, কৰি পেলাই সুধে মই এটলিষ্ট সেইখিনি উদ্দগনি দিওঁ যে মানে কি পাৰিবা। কিন্তু এইখিনি ডিফিকাল্টি মানে এক্সেপ্ট কৰিব লাগিব। মানে এনেকে যদি ভাবি লোৱা যায় যে মানে এইটো নহ'ব মোৰ, মোৰ ইজিলি হৈ যাব সেইটো মিছা কথা মানে। মানে ফেক ফেক হ'প বুলি কয় যে সেইটো। কাৰণ আমি গ'ম নাপালো মানে সেইখিনি, মই গ'ম পোৱা হ'লে বহুত বস্তু এডভানস হ'ল হয়। আৰু মোৰ বেকাপ নাই মানে, ফেমিলি মেম্বাৰ্চৰ পৰা এইটো লাইনত নাই যে। সেইখিনি একদম মানে গ'ম পোৱা নাছিলো যে, মানে এনেকুৱ ফেচ কৰিম। ত' আহে চব ক্ষেত্ৰতে প্ৰফেচনত নেপতিজিম থা এতিয়া ধৰক, এটা ৰেফাৰেঞ্চ ইউজ কৰে ন, যে মোৰ এইজন কোনোবা হয়, আৰু তাতে লগতে এইটো ইমানে টাফ প্ৰফেচন য'ত মানে আমি লগা যায় যে ড্ৰেছ জোৰ পিন্ধি গ'লে আপোনাৰ হৈ যাব সকলো খিনি। কিন্তু এইবিলাক বস্তু টো বাহিৰা কথা, মানে ওপৰৰপৰা মানে দেখছে ঠিক আছে চব, বহুত দেখিছা যিটো আপোন ঘৰ ওচৰতো বহুত খিনি আছে ন, কিন্তু এই মানুহ তাৰে সেই দহজনৰ ভিতৰত কোনজনে সেই একদম টিল ডেটথ হয় নে মৃত্যু পৰ্যন্ত চাৰ্ভাইভ কৰিলে সেইটো টেগেৰে।